হেল্ল' হেল্ল' হেল্ল' শুনি পাইছেনে? হেল্ল'
হেল্ল'
শুন শুনিছেনে?
এ হেল্ল
শুনিছেনে?
অ আপুনি শুনাই পাইছে নাই?
অ অ এতিয়া শুনা পাইছো কওক
অ ভাত খালে?
কি কৰিছা‌ আপুনি?
হেল্ল'
অ ভাত খালো। আপুনি খাই
মই খাই ই জাজ খাইছোঁ।
অহ
হেল্ল'
হেল্ল' আপোনাৰ নেটৱৰ্ক চোৱা ছিনি অ অ
খাদিব আহ মই ভাত ডিম আলু পিটিকা আৰু দালি।
অ হয়।
আপুনি কিহে দি খালে?
মই। দালি এই গৰম এতিয়া দালি টেঙা দি খাই যে। খালে ভাল আৰু দালি ঔটেঙা দি বনাইছে। তছতিয়া বাৰিষা যে। বাৰিষা চলি আছে পানী হৈছে অলপ চলপ তাৰপিত মাছ ধৰিছিলে।
উম হয়।
এই মাছৰ ভাজি আছিলে সেয়াই।
আপোনালোকৰ সেইফালে পানী মানে। হেৰি হৈছে নে পানীৰ বাবে অসুবিধা হৈছে নে।
পানীৰ বাবে মাজতে অসুবিধা হৈছিলে। খুব অলপ দিন বৰষুণ দি আছিলে ন। আমাৰ এইখিনিত মানে দু ওচৰতে দুখন নদী আছে দু- পাং আৰু পিছলা বুলি মানে বৰষুণত পুৰা আপোনাৰ বানপানী হৈছে বা এই ৰাস্তা ছিঙিছে পথ
হয় হয়
তাৰপিছত এতিয়া ৰ'দ দি ৰ'দ দিছে যে পানী পুৰা শুকাই গৈছে এতিয়া ইমান অসুবিধা হোৱা নাই বাৰু। কিন্তু বৰষুণ দিলে বহুত অসুবিধা হয়, বানপানী হয় আমাৰ ইয়াত।
অঁ।
আপোনাৰো সেইফালে পানীৰ অসুবিধা নকৰে নেকি?
আমাৰ এইফালে ইমান অসুবিধা নহয় মানে আমাৰ ইয়াত নদী। নদী যাতে কিবা হেৰি নাই যে।
অ' নদী নাই ন আমাৰ ফালে নদী আছে যে পুৰা। বৰষুণ দিলে মানে বাৰিষা কালত অলপ বানপানীয়ে সমস্যাৰ সৃষ্টি কৰে বাৰু। উম।
হয় হয়।
এই যিটো মানে।
নদী থকা ঠাই বিলাকত এ। পানীয়ে বহুত অসুবিধা দিয়ে।
অসুবিধাও কৰে অসুবিধাও দিয়ে তাৰপিছত সুবিধাও হয় বাৰু। কিছুমান কাৰণতহে, এতিয়া কিছুমান কাৰণে। সুবিধা হয়, কিছুমান কাৰণৰ অসুবিধা এতিয়া মানে নদীত পুৰা বৰষুণ দিলে বানপানী হয় মানে। আপোনাৰ ঘৰ দুৱাৰ সোমাই তেতিয়া অলপ অসুবিধা হয়। এতিয়া এখন নদীয়েতো ৰাস্তা ছিঙিছে আমাৰ। ৰাস্তা চিঙিচে তাৰ অলপ। অসুবিধা হৈছে গাড়ী যান বাহন চলা ফুৰাত মানুহ যাতায়াত ব্যৱস্থাত অলপ মানে অসুবিধা। এটা হৈছে আৰু।
হয়।
বাকী সুবিধা চাব লাগিলে খেতি চেতি কৰা সময়ত আপোনাৰ নদী পানীয়েহে পথাৰ আকৌ পুৰা। পথাৰত সোমাই নদী পানী বৰষুণৰ পানী জমা হয়।
হয় হয়।
খেতিৰ ফালৰ পৰা কৃষিৰ ফালৰ পৰা গাঁৱলীয়া আমাৰ নিচিনা গাঁৱলীয়া অঞ্চলত বহুত। নদী আৰু বৰষুণে সহায়ো কৰে আকৌ কেতিয়াবা। বেছি হৈ গলে বানপানী অসুবিধাও হয়, তেনেকুৱা মাজত চলি আছে।
হয় হয়। আপোনালোকৰ সেইফালে খেতি বাতি বিলাক ভালকে হৈছে নে?
খেতি বাতিৰ মাজতে বৰষুণ দি আছিলে প্ৰায় পথাৰ খিনি পানী আছিলে কিন্তু। এতিয়া মাটি ৰোৱাৰ পিছত এতিয়া পুৰা ৰ'দ দিছে মানে। ৰ'দ দি পিনে অলপ পানীতটো শুকাই মাটিতটো অলপ মানে শুকান হয় গৈছে সেইকাৰণে খেতিটো বাঢ়িব পৰা নাই পানী থাকিলেহে খেতি বাঢ়ে তেনেকুৱা অৱস্থাত পৰিছো
পানী চলাচল কৰা কিবা বিভাগ আছে নাই।
আমাৰ এইফালে জলসিঞ্চনৰ সুবিধা কৰিছিলে যদিও মানে প্ৰায়বলাকৰ ঘৰত সুবিধা। টো পোৱা নাই। চৰকাৰে জলসিঞ্চন ব্যৱস্থা বুলি এটা ব্যৱস্থা দিছে নহয় সুবিধা।
অঁ দিছে দিছে
উম। দিছে যি মানে গাঁৱৰ প্ৰতিঘৰতটো পোৱা নাই প্ৰায় দুঘৰ এঘৰ পাইছে। সেইকাৰণে অলপ। আপোনালোকৰ ফালে। খেদি কৈছে অ গৰমটো বেছি দোৰ কাৰণে মানে পা। পানীতটো শুকাই গৈছে ন, সেইকাৰণে পথাৰত মানে খেতিটো বাঢ়িব পৰা নাই মানে মানুহে ইছে। এতিয়া ৰুবও পৰা নাই আপোনাৰ মাটি। তেনেকুৱা অৱস্থা।
আমাৰ এইফালে পানী পানী চোৱা চল কৰা। সুবিধা ভাস নাই যে।
অ অ সেইবাবে খেতি কৰিব পৰা নাই ন।
হয় হয়।
এনেকে ৰদ থাকিলেতো আপোনালোকে খেতি কৰিব নোৱাৰিবই যদি বৰষুণ নিদিয়ে।
হয় হয়।
তেতিয়া আপোনালোক অসুবিধাত পৰিব দেখোন। খোৱা বোৱা পৰা ধৰি লৈ। এতিয়া মানে মানুহ বিলাকে। প্ৰায় সুবিধা নাই নোপোৱাহ বতৰৰ ওপৰতে নিৰ্ভৰ মানে খেতি বাতিত নিৰ্ভৰ। কৰি থাকিব লগীয়া আছে।
হয় হয়।
কিছুমান সুবিধা চৰকাৰে দিয়ে কিন্তু প্ৰায়বিলাক মানুহে নাপায় এতিয়া আপোনাৰ আপোনালোকৰ পিনে জল জলসিঞ্চন। ব্যৱস্থাটো নাই মানে।
নাই নাই।
অ জলসিঞ্চন ব্যৱস্থাটো মানে সুবিধাতটো থাকিলেও পানী সিচি আপোনালোকে খেতি কৰি। ব পাৰে।
অ আমাৰ ইয়াত জলসিঞ্চন সুবিধা আছে বহুত আঁতৰত আছে।
বহুত আঁতৰত আছে।
পাঁচ কিলোমিটাৰ মান যাব লাগে ছয় কিলোমিটাৰ সাত কিলোমিটাৰ।
অ হয় হয়। তেতিয়াহ'লে আপোনালোকে যদি বাৰিষা‌ কালত খেতি কৰিব নোৱাৰে পিছত বাম খেতি কৰিব পাৰিব। কিন্তু বাম খেতি কৰিলেটো ঘৰখন নছলে। আমি যিহেতু আমাৰ আমাৰ এইটো অঞ্চলত। টো খেতি কৰিয়ে মানুহৰ জীৱিকা বুলি ক'ব গলে প্ৰায় মানুহৰ জীৱিকা খেতিয় মান। মানে কৃষিয়ে।
উম।
অসুবিধা হয় বাৰু এনেকুৱা সুবিধা নাথাকে যেতিয়া বতৰে বতৰেও সুবিধা দিয়া নাই বৰষ। ষুণ খুব। বৰষুণ দিলে মাজতে এতিয়া পুৰা ৰ'দ দিছে পানী নাইকিয়া হৈ গৈছে পথাৰত। আমাৰ ওচৰতে নদীখন থকাৰ বাবে অলপ চলপ পানী আছে কিন্তু মানে ইমানো নাই আৰু।
হয় হয়।
খেতি নদীখন থকাৰ কাৰণে অলপ -চলপ মানে খেতি কৰিব পাৰিছে। প্ৰায়ে পৰা নাইতো।
হয়।
খেতি মানে পইচা যিটো ৰ'দে শুকুৱাই পেলাইছিল, বাঢ়িব পৰা নাই খেতি।
হয় হয়।
উম
আমাৰ ইয়াত পানী একেবাৰে নাই।
উম তেনেকুৱা তেতিয়া সুবিধা নিজে কৰি লব লাগিব জলসিঞ্চন মানে জল বিভাগৰ কথা পাতি পানী সিচি হয়টো কৰিব লাগিব কিবা এটা
অ হয় পুখুৰীৰ পৰা চলাচল কৰিম বুলি ভাবি আছো
অহ অহ, পুখুৰীৰ পৰা চলাচল পুখুৰীৰ পৰা পানী সিঁচি পৰা যাব।
অ।
বাকী আমালোকৰ ফালে এ, কি কি কি ধানৰ খেতি? অ অ অ
আমাৰ এইফালে ধাননিৰ চব
মানে আপোনালোকৰ ফালে খেতি মানে কি কি ধানৰ কৰে? হেল্ল'!
সেইটো মই নেজানো।
অহ নেজানে ন। এনে আমাৰ ফালে খেতি কৰা ধানৰ সেইটো কি?
আপোনালোকৰ ফালে কিহৰ কিহৰ কৰে?
আমাৰ ফালে ইনে কৰে আপোনাৰ শালি ধান কৰে, আইজং কৰে। এনেকে ৰঞ্জিত কি টো মানে আইজোংটো প্ৰায় মানুহে এনেকুৱা দ মাটিত বেছি কৰে মানে আৰু আইজোং মানে দামটো ধানৰ দামটো বেছি বেছি কিছুমানেতো এইটো বাণিজ্য কৰিবলৈ মানে এইটো ব্যৱসায় ক্ষেত্ৰতো খেতি কৰে নহয় কিছুমান লোকে। তেনেকুৱা লোকে মানে আপোনাৰ আইজুং ধানটো কৰে আইজুং ধান মানে দামটো বেছি। ইনে প্ৰায় কিছু ত মানে খাবলৈ শালি ধানৰ খেতি কৰে আৰু।
আপোনালোকৰ মাটি কিমান বিঘা? আমাৰ এইফালে হাল গৰু
গৰুৱে বায়।
কওক ক আপুনি কওক? আমাৰ গৰু ইমান নাই মানে ইয়াত
অঁ।
আপোনালোকৰ সেইফালে কি এ মানে আপোনালোকৰ মাটি কিমান মানে কিমান বিঘা খেতি কৰে?
আমাৰ মাটি বৰ্তমান আগতে বহুত আছিল কিন্তু কিছুমান এনেকুৱা ক্ষেত্ৰত বেছি দিয়া হ'ল মান মান খেতি কৰিব নোৱাৰে পানী শুকাই যায় যে, সেইবাবে বেচি দিলে এতিয়া তিনি -চাৰি বিঘা মানৰ ওচ ওচৰত কৰে আৰু সম্পূৰ্ণ ভালকে নাজানো। নাই নিজে নিজে খেতি কৰে নিজেই আঠে নেকি?
উম।
বৰ্তমান যিখিনি আছে নিজে ঘৰহে কৰো বাও আপোনালোকৰ মানে বেলেগৰ আন্ধিয়ে ন কৰিব
আমাৰ ঘৰত লগৰে।
ঘৰত নকৰে ন।
আপোনালোকৰ অহ কৰিব লাগে কিন্তু আমাৰ মানে যৌথ পৰিয়াল।
যৌথ পৰিয়াল ন। মানে আপোনালোক আপোনালোকৰ আপোনালোকৰ মানে বহুত মানুহ একেলগে থাকে।
মানে নহয় নহয় আমি বেলেগ হৈ আহিলো যে।
অঁ আপোনালোক বেলেগ হয় আহিলে ন।
ইকন ঘৰৰ পৰা চাউল পাতি বিলাক দি থাকে মানে সেইটো কাৰণে আধি দিয়ে ইকন ঘৰে।
অ অ। উ আমাৰো তেনে আমাৰ তেনেকোৱা নহয় আমাৰ আগতে যৌথ পৰিয়াল আছিল, কিন্তু এতিয়া বেলেগ বেলেগ হৈ মাটিখিনি নিজৰ নিজৰ মোৰ নামত ভাগ কৰি লৈছে আৰু। দেউতাহঁতে আন্ধি নহয় দেউতাহঁতে
আমাৰ এতিয়া ভাগ কৰিব পৰা হোৱা নাই মানে ককাই ভাই মিল আছেতো।
ককাই আমাৰো ককাই ভাই মিল আছে কিন্তু মানে হ'লেও মানে দেউতাৰ বাপেক মানে ককাহত ঢুকুৱা আগতে এইটো চিজিল কৰি থৈ গৈছে আৰু পিছত
অহ সেইটো ভালেই বাৰু
ভালেই কেনেকোৱা নু।
পিছে আপোনালোকৰ
খেতি বৰ্তমান পানী আছিলে আৰু বুজিছে ভালেই হল যদি ৰ'দটো আৰু দুদিনমান দিয়ে খেতি টো ইমান ভাল নহব অলপ বৰষুণ চৰষুণ দিলে খেতিটো ভাল হয়নে বতৰৰ ওপৰতহে নিৰ্ভৰ কৰিব পোৱা যাব।
আশা কৰো আপোনালোকৰ খেতিটো ভাল হয়।
হয় হয় আশা আশা কৰিছো ভালেই হ'ব লাগে বাৰু।
অ হ'ব দিয়ক।
অ ঠিক আছে।
উ